হেল্ল'?
অ'!
কি কৰিছা?
এ, আছোঁ এনে, চাহ খাই আছোঁ।
অ' অ'!
কি কৰি আছা?
মই এইয়া, ফিল্ডৰ পৰা আহিলোঁ। তাৰপিছতে, অকমান দেৰি হ'ল, আন্ধাৰ হ'ল। লগৰজনীক অকমান, ৰ'। মই এতিয়া, ধুই মেলি চাহ- তাহ খাই মেলি ল', আগবঢ়াই থৈ আহিমগে বুলি ক'লো। তুমি আটাইকে আগবঢ়াই থৈ আহিবাগে আ'ক?
অ'! ফিল্ডলে, কিবা সকামত গৈছিলা নে কি?
ওহোঁ! সকামত, নাই যোৱা, দৌৰিবলে গৈছিলোঁ।
সেইটোৱে, কাম কামটোকে, সকাম বুলি কয়।
অ'! মই কাম, কাম। তোকো যে, সকাম বুলি কয়, মই নাজানোঁ আ'ক।
আপুনি নকয় নি? আপুনি কি সকামত আহিলে বুলি।
এ, মই নাজানোঁ বোলো।
তুমি কোৱা শুনা নাই, আজিলৈকে? চিৰিয়েলে, চিনেমাই। কোনবাই বোলে, আপুনি কি সকামত আহিলে? অ'! ত' তেন্তে, সেইটো তুমি কি বুজি পালা, শুনি পেলাই?
অ'! কৃষ্ণ, চাহ খালোঁ। অ'!
অবস নেকি বহুত?
অবস নহয়, কালি জঁপিয়াছিলো আকৌ। এতিয়া, এই ভৰি বিষাইছে, জঁপিয়ালে বিষাই। আৰু এনেকে, এশ মিটাৰকে দৌৰিলে বিষাই।
অ'! বিষালেহে, কিবা এটা কাম দিব।
বিষাইছে, অ'!
সুধিছোঁ মই।
অবস নহয়।
অ'! খবৰ- খাতি ঠিকে আছে?
ভাল ন'?
হা?
ভাল বোলো, অ'!
অ'! অ'! কওঁক মাহঁতে কি কৰিছে?
ৰ'ব দেই ৰ'ব দেই লগৰ যেন অঁ অঁ কওক ৰ'ব দেই।
উম।
হেল্লো ভালে দিয়া। হ'ব পালি অ অ হেল্লো।
অঁ কক।
লগৰজনে আগবাঢ়াই থৈ আহিছিলে যে তাপিছত বেলেতনে লগতনে আগবাই থৈ আহিছিলে বোলো। হেল্লো
অঁহ।
একেবাৰে ঘৰত থৱাগে নাছি।
অঁ শুনি আছোঁ।
অঁ একেবাৰে ঘৰত থৱাগে নাছি। লো মানে তাছত তাই ফোন কৰিছে। মোক সুধিছে পালিগে নেকি? অঁ বোলো ময় পালোহি। তাত তাই কৈছে অঁ ময়ো পালোঁহি বুলি কৈছে।
ন।
উম।
আইও।
এ এ এহ। উমহু হুম খবৰ খাতি ভালে আছে?
খব খাতি ভালক বুলিও ক'ব নোৱাৰিব।
কিয়নো?
আছো আৰু হুম।
কেনে ভাল বুলি ক'ব নোৱাৰি?
থাকে কিছুমান মানসিক অশান্তি। তেনকুৱাই আৰু। কিছুমান সৰু সৰু কথাত মানুহে নুবুজে। চোবই বেয়া লাগে। চিন্তা হয়, এতিয়া এইটো ভৱিষ্যতে কি হ'ব? তাকে ভাবি কিনি বেয়া লাগে আৰু কথাবো মনবোৰ। আপুনি ঠিকে আছেনে? হেল্লো আপুনি ঠিকে আছেনে?
আছো আছো।
অঁহ কলেজ কেতিয়া খুলিব?
উমহ ক'লেচ আগষ্ট মান পা খুলিব চাগে।
অ, কলেজ বন্ধত একো প্লেনিং নকৰিলে নেকি ট্ৰিপ চিপত যোৱা নাই আগতো?
মন থাকিলে নহব ন ধন হব লাগিব।
মন আছিলে।
মন কিয় নাথাকিব মানুহ ফুৰিবলৈ মন নাযায় কাৰ মন নাযায় ফুৰিবলৈ। কাৰোবাৰ নাযায় যদি নাজানো কিন্তু মোৰ যায়।
ত' মন গ'লে যাব লাগিছিলে ট্ৰিপ এটাত? কাৰণ গৰমৰ বন্ধ। ইয়াৰ পিছত আকৌ পইচ। তা হ'ব মানুহে ইচ্ছা কৰিলে। মন কৰিলে ধন, মন কৰিলে ধন বাগৰি মাটিত। তে ধন বুলি এষাৰ যোজনা আছে।
কিন্তু ফাৰ্ছ ষ্টাৰ্তিংতে তুম পইচা কেইটামান লাগিব?
মন কৰিলে ধন বাকৰি মাটিতে মন কৰিলেই ধন বাকৰি মাটিতে কি বুলি কয়?
মন কৰিলেই চন বাকৰি মাটিতে ধন।
অ সেইটো, কথা এষাৰ থাকে। তো উ যদি ইচ্ছা আছিলে কিবা এটা কৰিব লাগিছিলে কাৰণ জীৱনটো কি আৰু মন যোৱা কামবোৰ কৰিব লাগে।
উম।
এনে ক ক'ত যোৱা ইচ্ছা আছে আপোনাৰ মানে ফেভৰেট প্লেচ কি হয়?
বহুত দূৰণলৈ যাম, মোৰ ফেভৰেট প্লেচ হয় মন্দিৰ, থান সেইবোৰ। অ সেই বজানত গৈ ভাল।
ওচৰতে নাই নেকি মন্দিৰ, থান?
এহে ওচৰতে তেনেকা ইমান বেছি হেৰি নাই কি ছ বাৰু? চবেই চব সমান দেই, কৃষ্ণ ভগৱান এ চব সমান। চ ত মানে ক'ব নেকে যাবলৈ যে মন যায় ফুৰা বুলি কলে ওচৰলে যায় ন অকণমান দূৰনিলে যায় ন।
যেনে ৰাম মন্দিৰ, জগন্নাথ তেনেকুৱা, কেইটা কেইটাণত
এতিয়া মন ইমান দূৰণিলে নাই এতিয়া।
কোনফালে বনিছে মন?
অ ওচৰতে ক'ৰবাত গ'লে ভাল লাগে আৰু।
আপোনাৰ মনো কোনফালে মিলিছে?
ইমান দূৰণিলে ন অকাতৰ বাহিৰত নাযাও ব।
আহ। আজি কেই তাৰিখ ইংৰাজী?
আজি আজি ষোল্ল তাৰিখ।
অ। বাকী পঢ়া - শুনা কেনেকুৱা চলি আছে জাৰ্ণিটো? জাৰ্ণি চলি আছে নে নে এণ্ড হ'ল?
উহো জাৰ্ণি চলি আছিলে মানে দিনত অকমান পঢ়িলো এতিয়া নাই পঢ়া।
অঁ সময় সময় মিলেনে কাম বন কৰি পঢ়িবলৈ?
মিলে, সময় মিলে উলিয়াব নালাগে মিলাব লাগে কিন্তু কেতিয়াবা মিলাব নোৱাৰো। তে ভাগো লাগে যে আৰু কেতিয়াবা মনো নাযায় পঢ়িবলে দেই।
অ অ মন গলে পঢ়িব।
উম।
ন।
উম।
উম। বাকী কওক, দিনটো কেনেকে উদযাপন কৰিলে আজি?
দিনটো?
কেনেকে উদযাপন কৰিলে?
দিনটো উদযাপন মানে ৰাতিপুৱা উঠিলো।
হয়।
চাৰিটা - চাৰিটা মান উঠিলো, পোন্ধৰ চাৰিটা পোন্ধৰ মানত পথাৰ গলো।
নাই ডায়ে ডায়েৰী মই ডায়েৰী কব কোৱা নাই মেইন মেইন কথাখিনি টাইমটো কব নাই।
মেইন মেইন কথা অ ফাৰ্ষ্ট আহিলো পথাৰলে তাৰপিছতে আহিলো চাহ বনালো তাৰ পিছতে চাহ লৈ মেলি আকৌ গ'লো তাৰ পিছত আ কৌ গৈ মেলি আহিলো, আহি পেলাই গা পা ধুই ভাত বনালো। ভাত বনাই মেলি মাহহতক ভাত খাব দিলো তাৰ পিছতে ডান্স এটা শি কিবলে ভাগিনী এজনী আহিলে, ভাগিনীজনিক ডান্স শিকালো তাৰ পিছতে ভাত খালো। ভাত পানী খোৱা পিছত অলপমান টাইম ঘৰত পঢ়ি মেলি অকমান অ কমান পঢ়ি মেলি তাৰ পিছতে হেৰি গলো টিউচন কৰিব গলো।
মানে আল্টিমেটলি দিনটো ভালে ভালে গ'ল আৰু।
উম।
হেল্ল'
অ
মানে আল্টিমেটলি দিনটো ভালে ভালে গ'লে আপোনাৰ ন স্বাস্থ্য বাতি ঠিকে আছে নহয়
আছে
অ বতৰ পানী কেনেকুৱা
বতৰ পান
অহ খেতিৰ ওপৰত
বতৰৰ পানী নহয় পানী বাঢ়িছে
খেতিৰ কাৰণে উপযোগী হোৱা নাই নেকি?
নাই হোৱা বেছিয়ে পানী বাঢ়িছে মানুহে মাটি ৰুবলৈ ভয় কৰিছে এতিয়া
অ পানী আৰু হ'বই বাৰিষা তাতে দ জেগা
উম
উহুম
বেছি বাঢ়ি গৈছে মানে
উম অ ভালকে থাকিব আকৌ অলপ ওখৰ জেগাত থাক ওখৰ জেগাত আশ্ৰয় লব উ মান নদীৰ ওচৰতে নি আপোনালোকৰ ঘৰটো
নদীৰ ওচৰতে মানে বেলেগ নদী দৰবা এইটো নদীৰ পানী নাহে বা এইফালে নদীৰ পানী অলপ চলপ আহে সেইফালে আমাৰ এইফালে অকণমান ঢাল খোৱা যে
উ এনে বানপানী হোৱা সম্ভাৱনা আছে নেকি
বানপানী হোৱা মানে যদি বৰষুণটো দিয়ে তেতিয়া হৈ যাবও পাৰে বহুত বাঢ়িছ নে পানী বাঢ়িয়ে আছে কমা নাই বৰষুণটো আমাৰ ইয়াত ইমান দিয়া নাই নহয় পাহাৰত বেছি দিছে অ'ক
অ পাহাৰৰ পানীটো বৈ আহিছে
উম আমাৰ ইয়াত ইমানকে নাইদিয়া পাহাৰত বেছি দিছে।
পথাৰে ঘৰে মাছ পুঠি ওলাইছে নে পথাৰে ঘৰে
পুঠি ওলাই আছে উম
উম ধৰি মেলি খোৱা হৈছে
উম কালি আজি নাই ধৰা
উম আগত আগতে ধৰা আছে নে কিনো
হেল্ল'
এইকেইদিন ধৰাই নাই বোলো, এইকেইদিন ধৰাই নাই
অ অ খাবলে ইচ্ছা নাই নেকি?
একেৰাহে খাইে আছো। অ একেৰাহে খাইয়ে আছো
বাই ভিন্ধ বাই ভিন্ধ ভাল নে ঘৰ আহিছে নে
বা ভিন্দ আহিছিলে এতিয়া নাই অহা
অ সময় সুবিধা হোৱা নাই নেকি
আ সময় সুবিধা মানে বায়ে ভিন্ধৱে বা যোৱা বেছি দিন হোৱায়ে নাই বা আহিছিলে অ
অ ভালে নহয় চবৰে বা
দুদিন হোৱাই নাই, ভালে ভালে অ অ, নাৰপুৰত আহি আছো
অ অ অ
অ
উ ভাইটিহঁতে কি কৰি আছে আপোনালোক
ভাইটিয়ে পঢ়ি আছে।
অ', অ', ঠিকে থাকে চলি আছে পঢ়া শুনা চবৰে?
চলিছে আৰু চলাইছে যদি।
উম, এ হে আপোনাৰ - আপোনাৰ
অ, মোৰ। মোৰ চলিছে আও।
হেল্ল',
আ, আহ?
শুনিছে?
শুনা নাই আপোনাৰ তাত নেটটো নাই নেকি মাতটো ফাটি- ফাটি আহিছে? আপুনি শুনি আছে সেইকাৰনে তোমাৰ তাত নেটটো নাই যে মোৰ ইয়াত আছে অ, হেল্ল',
অ', হেল্ল', অ', অ',